হেল্ল'
অ কি কৰি আছা?
মই এই ভাত খাই আহিছো এতিয়া ত ভাত খালা
অ মই খালো।
অ
মই কিবা কেৰিয়াৰৰ কাৰণে চাই আছিলো। ক ভাল বা কৰিব কাৰণে
অ
ত তুমি ম চাজেষ্ট কৰা
আজিকালি তুমি উ হেৰি কি কয় এনে ষ্টাৰ্টআপো এনেকুৱা থিওৰিটো বহুত হেল্প হৈ যাই মানে
বহুত আজিকালি মানে স্কোপ বাঢ়ি আছে।
অ মানে ডিজিটেল মাৰ্কেটিঙত যেনেকে অনলাইন মানে তোমাৰ যোনটো যি তুমি কিবা এটা ষ্টাৰ্টআপ ষ্টাৰ্ট দিছা তুমি ডিজিটেল মাৰ্কেটিঙৰ থ্ৰু দি মানে বহুত অ এডভাৰ্তাইছিং কৰিব পাৰা। আৰু ধুনীয়াকে।
অ আজিকালিতো মানুহে ঘৰত বহি ডিজিটেল মাৰ্কেটিং কৰি আছে। ভালে হ'ব মোৰ ইন্টাৰেষ্টটো আছে বাৰু অকমান।
উ আৰু ডিজিটেল মাৰ্কেটংৰ মানে জব। উ নে এনেকোৱা থাকে ন তুমি নিজৰ ষ্টাৰ্ট নকৰিলেও বেলেগ মানুহ খিনিও এনেকুৱা। এমপ্লয় বিচাৰে যোনখিনিয় মানে এনেে ডিজিতেল মাৰ্কেটিঙত হেল্প কৰি দিয়ে।
অ ভালেই হ'ব তেনেহলে মোৰ। চাই আছিলো বাৰু এইটোৱে কৰিব কাৰণে।
উম।
পইচা আমাৰ কিমান পায়।
পইা আজালি বহুত ভালে মানে প যেনেকে চোৱা তুজাল ডিজি। অনলাইন চছিয়েল মেডিয়াত েৰি ইাগ্ৰাম ফেচবুক এই ন তাত হৰি যোনটো মাৰ্কেটিং মেনেজাৰটো থাকে। সিহতে মানে এনে কনটেন্ট আইডিয় খিনি ভাবে ত তাৰ কাৰণে ডিজিটেলি কে। স ভ তুমি এ তুম ধন ধননভিইডিয় ভাব লাগ মান কি জমেট য ত'তে কমেণ্ট কৰি থাকে ধুনীয়া ধুনীয়া আইডিয়া থাকি কাষ্টমাৰ এ হক। ন তেনেকাা মানে তেতিয়া মানে পইচা পেকেজছ বহুত ভাল। ভাল থাকে লাখতে থাকে ইহতেৰ পেজছ। তাত কে তলাত নাথাকে আৰু যেতিয়া মান মাৰ্টিং মেনেজাৰ এটা বজ তেতিয়া আৰু নতন নতুন। কৰি ত পইচাটো ভালে মানে থাকে ডিজিটেল ম্কেট
অ তাৰ কাৰণে কম্পানী বো ইমান পইচা খৰচ কৰে।
অ সেইকাৰণে কাৰণ এতিয়া তুমি যিমান মানুহে এতিয়া ইনষ্টাগ্ৰামত। এ বনা যি মান চ সি মানুটো। আৰু সিমান তোমাৰ সেই ব্ৰেণ্ডটো পপুলাৰ হ'ব ন ত তেতিয়া সেই।
অ চাইছো আজিকালি বহুত বাহকি আছে দুজন মান কি সবে মানে নিজ। ব্ৰণ্ড মান মাৰ্টিং কৰি থাকে সব আজি কৰিচিয়াল মিডিয়াই হৈ গৈছে। ত' চবে ফোনত, কম্পিউটাৰ শ্বতো নহয় মানে এডভাটাইজে কৰি থাক ন! উম বহুত স্কপ আহিছে।
আৰু তুমি এটা বস্তু নটিচ কৰিছা মানে ধ্যান দিছা কি আমি যোনটো কথা কৈ থাকো সেইটো কথাৰে আমাৰ তাত সেই বস্তুটো দেখাৰ আহি যায় ন?
অ' মানে যি চজ কৰো বিচাৰো। অকমান ভাবিলো সেইতে আহি থাকে।
অ সেইটো মানে সেইটো ডিজিটেল মাৰ্কেটিঙতে পঢ়ো মানে আমি কিবা এটা যেনেকে এবাৰ ধৰি লও মই মানে মাহাহত মাহতৰ লগত মানে জোতা এযোৰ কিনাৰ কথা পাতি আছো। আছিল এনেকুৱা অ' পুমা বেগেৰে ত তাৰ পিছদিনাখনৰ পৰা মানে তাৰ পিছ ম হম ততে মানে মোৰ মোবাইলত গোটেই হেৰি বোমা জোতা মানে বেলেগ-বেলেগ বেলেগ হেৰি ব্ৰেণ্ডৰ জোতাৰে মানে ভিডিঅ' আহিব লাগিব আৰু য'তে দেখো ততে মানে জোতাৰে সে সি আছে।
অ' কম্পনজ ম নাই কম পাই য তা হটোত ইণ্ট্ৰেষ্ট তাৰ কাৰণে দেখ ষ্টাৰ্ কৰি দি
কি আমাৰ মানে এইটোত ইণ্টাৰেষ্ট আছে মানে সেইটোকে দেখওুৱা ষ্টাৰ্ট কৰি দিয়ে আৰু বেছিকে।
উম, ভালে সাজিকি মানে কম্পানীজ বোৰ
কি ক'লা?
সেয়া মানে ভালে মে মাৰ্কেটিং বোৰ ভালকে কৰে।
অ।
ডিজিটেল মাৰ্কেটিং তাৰ কাৰণে কৰাতো ভালেই ইণ ইণ্টাৰেষ্টিঙো হব ভাল লাগিব।
উম উম কৰিব পাৰা ডিজিটেল মাৰ্কেটিঙত তুমি উম তাৰ এনেকুৱা টিমো থাকে তাত তুমি ধুনীয়াকে মানে তোমাৰ ক্ৰিয়েটিভো হয় কিটো ঠিক তাতে নিজৰ ম মাইন্ড তোমাৰ মাথাত যি যি বস্তু আছে সেইখিনি তুমি ধুনীয়াকে দেখাব পাৰা আৰু।
এই আজি কত চব জাগা এ আই টেই দেখা পাই থাকো। ইনষ্টা খুলিলেও এড ইউটিউব খুলিলেও এড উম গোটেই ডিজিটেল মাৰ্কেট টিঙে মানে এইবোৰ চলি থাকে
অ আৰু এইটো অকমান মানে ভয়ো লাগে যেনেকে আমি কিবা এটা কথা মানে কথা পা পাতিয়ে আছো সেইটো কথাই গোটেই দেখিবলৈ লাগি যায় ন! সেইটো অকন ভয় লগা নিচি ন হয় ন কি? চব সেইটো বস্তুকে আহি থাকে মানে চব বস্তুৱে এয়া পজিটিভ আৰু কিবা এটা ভাল হলে কিবা এটা বেয়া থাকে আৰু তেনেকুৱা নিচিনা।
সেইটোৱে মানে ভা ভয়তো লাগেয়ে আৰু বাট এটা কাৰণে আমাৰ ইজি হৈ যায় কি আমি অ আমি যি ভাবি আছো সেইকেইটা ৰেকমেণ্ডেচন পায় আছো। বুলি নিজৰ আগতে পায় থাকো।
সিহঁতৰ মানে সিহঁতে বিচাৰে এইটো কি মানে সিহঁতৰ যোনটো ব্ৰেণ্ডটো। সেইটো মানে একদম আগলৈকে যাওক আৰু যাতে। মানে চবেই ব্ৰেণ্ডটো ব্ৰেণ্ডটো আৰু সেইকাৰণে মানে উম মীন বোৰ যে বনাই সেইখিনিও ডিজিটেল মাৰ্কেটিঙতে পৰে আৰু যেনেকে সেৰি আজিকালিতো উ মানে ইঞ্চুৰেঞ্চ খিনিক পি আৰ দি দিয়ে।
অ আজিকালিতো বহুত ৰিলচত চব এইবোৰ মানে। ব্ৰেচ ব্ৰেণ্ডৰে মানে চব সেইবোৰ।
অঁ সেইটোৱেই। পি আৰ দি দিয়ে আৰু এইটো খালে মানে প্ৰডাক্টৰ বুলিয়ে নহয় তোমাৰ মানে যেনেকে কিবা এটা গান এটা ন! গান এটাও চলাবলে আজিকালি মানে এনেকা পিয়াৰ দি দিয়ে।
অ সেইটোয়ে। মই ফাষ্ট ভাবিছিলো এইবোৰ অকল টাইম পাছৰ কাৰণে মিম্ছ বোৰ বনাই এইবোৰ টোপনি ধৰে।
খিনিও এতিয়া মানে এইটো এনেুৱ ডিজিটেল মাৰ্কেটিঙত পাৰ্ট হয় সেইকাৰণটো মানে সহ বিচাৰে কি তুমি সেই হেৰি খিনি চোৱা আৰু তুমি সেইটো যদি তোমাৰ পানী লাগিলে তুমি তেতিয়া বেলেগক পঠিয়াবা ন সেইটো। বেলেগক যেতিয়া পঠিয়াবা তেতিয়া সেইটো মানে বহুত বেছি মানুহে চাব বেছি কোনোবা এ তোমাৰে লৈয়ে ল'ব ন! পচনতো কৰিবই। সেই তেনেকুৱা নিচিনা পিছে মোৰ বেকগ্ৰাউণ্ডৰ পৰা কিবা আৱাজ আহি আছে নেকি?
অ ম
মোৰ মোৰ।
নাই নাই অহা।
ঠিকে আছে।
তুমিওতো ব্ৰেণ্ড কলেক্ট কৰিছিলা।
অ মইো কৰিছিলো আৰু মোৰ মোৰো সটো পয়াৰে আহিছিলে সেনেকোৱা সেইবোৰ ডিজি ম্কটিঙতে প মোৰ অ সহতৰ জান এনো মাৰ্কেটিং টম খিনিয়ে এনেক এজেিছ ফনাইতিে যত মানে সিহতৰ ব্ৰেণ্ডৰ এনো ফৰ নিচিনা কৰি দিয়ে আৰু তাৰ পৰা মানে তুমি উ যোনখিনি মানে এনেকুৱা সৰু সৰু থ্ৰিয়েটাৰছ থাকে, সেই সিহঁত সেই ফৰ্মচখিনি ফিল কৰে তাৰপিছত তেতিয়া সেই ফৰ্ম ফিলোৱাৰ পিছত সিহঁতে পি আৰ পাই যায় ত, সেই মাৰ্কেটিঙৰ খিনি সেইটোতো কাম কৰায়াে প বাৰৰ নিচিনাকে মানে যেতিয়া প্ৰডাক্টটো পাই যায় তাৰপিছত সিহ সিতিয়া বস্তুটো বনাই দিয়ে আৰু তেতিয়া মানে দুই কিিনে ফাইদা হৈ আছে কি সহঁতি বস্তুতটো হৈ গ'ল আৰু এইটো তেনেকে মোৰতো এ পাৰটে আছিলে।
অ ভালে দেখো মানে। ডিজি মাৰ্কেটিং কৰা ভাল ইণ্টাৰেষ্টিং হয় চেলেৰিীও ভাল পা আৰু মানে সেয়াই মাৰেটিং ব কৰিতো ভালে লাগিব ইয়াত তাত
অঁ হা কি হ'লা?
ইয়াত জব পাই নে ইয়াতে অকল মানে
জবছ থাকে ব্ৰেণ্ডৰ ব্ৰেণ্ড খিনিয়ে পা ব্ৰেণ্ডৰ পা তেনেকাা মানে জবছবোৰ আহে।
অঁ। অ ভাবি আছিলে ফ্ৰ্ৰী লাই বোৰ কৰিব পাৰো
অ ফ্ৰিং পাৰা উ ফ্ৰিং পাৰা তুমি ঘৰত বহি বহি কাম কৰি পেলাই মানে এনে ডিজিটেল মাৰ্কেটিঙ টিমত লব পাৰা। পিছা আমাৰ কথা বতা কিমান টাইম হল
নাইন মিনিট নাইন মিনিট টুৱেণ্টি এইটছেে
অ' অ' মানে উ কিবা হেৰি ভাবি আছিলো ময়ো এ নি কণ্টেণ্ট ক্ৰিয়েচন মানে মোৰো তেনেকুৱা হেৰি আহি থাকে ন পিয়াই আহি থাকে। ত' তাৰে মই কিব ফৰ্মচ কেইটামান চাই আছিলো সেইকাৰণে মানে হেৰি কৰি আছিলো কি টাইমটো সুধিছিলো
ন ম ম ফ লৈ পেলাই তেনেকে ডিজিটেল মাৰ্কেট চাৰ্ কৰিব পাৰো।
অ পাৰা পাৰা ফ্ৰসিংটোো বহুত ভাল হয় ফ্ৰলেেসিং কৰিব পাৰা আৰু
এটা ইনষ্টাগ্ৰাম পেজ বনাই লো তাত মানে গম পাই যাব মই কৰো বুলি মই ডিজি মিত আছো বুলি মান ম গম পাই যাব
আহ অ সেইটোৱে অ বাকী ঠিকে আছে এতিয়া
আহ হেল্ল'
অ ঠিকে আছে বোলো
অ ঠিকে আছে দিয়া তুম মই যাও
অ অ মোৰ চাওঁ দে কিবা হেল্প লাগিলে কবা দিয়ে।
অ', অ', ঠিক আছে বাই বাই।